অ ভাই প
অৰিয়ানক কৰিুলিছা
আছো দহ এনেই বহি মুখে দৰা নাই
মখে ধোৱা নাই নেকীতালি গি
নাই
ছাতা খানা ম নে
কি কথা ক'লো তোক ই মাত মোক ধনা বুলি ক'লোচোন আৰু ত চা
অ তন্দ হলে চোন মুখ নুধাক চাহ তটা খাই লাল চাহ খাইছো
লালচাাহা
এইেইটোলো আৰু ৰচন খাইছিলি আগতে
আগৰ কথা বেজে গ এতিয়া আগৰ নি্চয় নাই হা
এ ত চ মেখা পাটি থৈছ ন ন বদলি গৈছে
টো ভুত চঞজই গৈছো গ্ৰীণ টি নহয় মই ব ব্লেক টি খাও
ব্লে ট মেকপ আৰ্টিষ্ট বিলাকে খায় ব্লেক ট বিলাক খায় দিনটো পুৰা বিজি হৈ থাকে না
অ সেইটোয়েইটো কছ ইমান পুৱাই পুৱাইকৈ সন্ মাললি
হা হা
ইমান পুৱাৰ পৰা ক সন্মানমানলি
কাম নাই মেকপ নাই গতো
আছে সেইকাৰণে কৈছো সোনকালে যাব লাগে মই
অ
উম
বাকী এ তলত অলপ কথাাত পাই আছিল মানে আমাৰ পৰম্পৰাগত যিটো বস্তু আছে মানে ট্ৰেডিচনেল টেক্সটাইল সেইটোৰ বিষয়ে অলপ কথা বাৰো বুলি ভাবিছোঁ
অসমৰ মানে সংস্কৃতি হয় এটা আৰু আমাক মানে এটা অমূল্য় সম্পদ হয় ই আৰু মানে তাৰ বিষয়ে কি ক'ম আৰু মই সেইখিনিয়ে জানো বাকী খিনি তই কচোন
মানে সেই সেয়ে কৈছে মানে চাহ মানে ব বস্ত্ৰ মানে কেবল মানে খৰি থাকিবলৈ ব ব্যৱহাৰ কৰা এটা বস্তু নহয় আৰু ই মানে সমাজত এটা ইতিহাস হয় বা সংস্কৃতি শিল্প ধা বা পৰিচয় এটা প্ৰতিফলন আৰু আৰু অসমৰ তাঁত শিল্প আৰু পৰম্পৰাগত মানে অসমৰ যি তাঁত শিল্প আছে আৰু পৰম্পৰাগত বস্ত্ৰ সেইবটটা মানে বিশ্বজুৰি সুনাম লাগ
উম পৰম্পৰাগত বস্তা মানে কি কওঁচোন
পৰম্পৰাগত বস্তু মানে সেইয় আৰু ধৰা যেতিয়া মানে কোনো এটা অঞ্চল বা জনগোষ্ঠীয়ে মানে ধাৰ মানে বহু বছৰ ধৰি কিনে ব্য্ৱহাৰ কৰি অহা স্থানীয় কেঁচা মাল বা নিজস্ব নক্সা মানে সাংস্কৃতিক যি হে সাংস্কৃতিক যিহেতু স যিটো মূল্য়বোৰ আছে সেই বস্তুবলাকলৈ তৈয়াৰ কৰা মানে কাপোৰকে আৰু মানে পৰম্পৰাগত বস্তু বুলি কোৱা হয়
আচ্ছা আৰু অ অসমৰ মানে বস্তুটো হৰ কাৰণে বিশেষ
উ চাবি অসমৰ মানে প্ৰত্যেকখন গাঁওঁতে প্ৰত্েকখন গাও ব বুলি ভলে মানে প্ৰত্েকখন গাঁওৰ মান প্ৰত্য়েক ঘৰ মানুহৰ ঘৰতে মানে তাঁতশাল মানে পৰম্পৰাটো আছে আৰু মানে ধৰ আৰ বহু মহিলাই মানে ঘৰতে তাঁত খাল বই আৰু ইয়াত মানে হাতেৰুৱা কাপ সুখ মতে আজিতো, প্ৰাকৃতিক আৰু ঐতিহ্যবাহী মানে যিটো নক্সা আকে আৰু মানে কাপোৰত সেইটো মানে অনন্যান কৰি থ আৰু, সেইকাৰণে মানে অসমত বস্ত্ৰবলাক বিশেষ আৰু।
আৰু, অসমৰ মানে তাঁত শিল্পটো কিমান পুৰণি?
অসমৰ তাঁত শিল্পতটো চবেই তাঁত শিল্পটোতো বহুত শতাব্দ পুৰণি আৰু, না আহোম যগৰ পৰাই মানে ইয়াৰ উল্লেখটো পোৱা যায় আৰু। তথাপিও মানে গৃহ ভিত্তিক তাঁতশাল মানে তাঁত-তাঁত শিল্পইটো মানে আৰু অসমৰ অৰ্থ আৰু মানে সমাজত তাৰ মানে বিশেষ ভূমিকা পালন কৰি আহিছে আৰু, তাঁত শালটো মানে বহুত পুৰণি আৰু বহু শতাব্দী পুৰণি আৰু।
অ', অ, অসমৰ বাবে আটাইতকৈ বিখ্যাত কাপোৰবোৰ কি কি?
বিখ্যাত কাপোৰ মান তিনিটা মুগা, এৰী আৰু পাট। কাপোৰ মানে, এই তিনিবিধ মানে আৰু অসমৰ অসম বুলি অসমতো কথা নাই আৰু, মানে গোটেই বি বিশ্ব জুৰি আৰু মানে জনাজাত আৰু মানে, যি এই মুগা, এৰী আৰু পাট কাপোৰ।
আচ্ছা মানে মুগা কিয় ইমান বিখ্যাত?
চা মুগা বিখ্যাত হোৱাৰ কাৰণে মানে মুগা চিল্কটো মানে প্ৰাকৃতিক সোণালী ৰং। মানে ৰংটো পুৰা ডাইৰেক্ট প্ৰাকৃতিক নেচাৰেল সুণালী ৰং আৰু। এইটো মানে ইয়াৰ বিশেষত্ব আৰু-আৰু ই মানে অত্যন্ত মানে দীঘলীয়া সময়লৈ স্থায়ী হৈ থাকে মানে। আৰু ইয়াৰ ব্যৱহাৰ মানে যেতিয়া কৰি থাকি মানে কৰি যোৱাৰ লগে লগে মানে উজ্জ্বলটো বেছি বাঢ়ি যৈ থাকে আৰু।
অ' এৰি এৰি কাপটোত
এৰী কাপোৰৰ মানে চবি এৰী চিল্কটো মানে কোমল হয় আৰু গৰম হয় আৰু কিন্তু আৰামদায়ক হয় আৰু মানে পিন্ধিবা ভাল আৰু কিন্তু বহুতে মানে ইয়াক অ' সেই আৰু অহিংসা ৰেচম বুলি কয়। কাৰণ মানে কি জানা ইয়াৰ মানে উৎপাদনত মানে সাধাৰণতে মানে পলুটোক মানে মানে পুৰা বিকাশৰ সুযোগ দিয়ে মানে হব কাৰণে চাঞ্চ এটা দিয়া হয় আৰু সেইকাৰণে মান অহিংসাৰেচম বুলি
আচ্ছা আৰু সেই তোৰ পাট কাপোৰটো কেনেকুৱা
পাট, পাট চিল্কটো মানে সেই আৰু বগা কালাৰ হয়। মসৃণ হয় আৰু মানে আৰু মানে উজ্জ্বল। থাকে আৰু এইবিলাক মানে সেই ধৰ বিয়াত, যেতিয়া বিয়া উৎসৱ-পাৰ্বণ বিলাকত বা পূজাৰ এইবিলাকত মানে মানে বহুত ব্যৱহাৰ কৰা হয় আৰু পাত কাপোৰটো।
অ, অ' আৰু মানে ইয়াত গামোচাৰ গুৰুত্বটো কি?
গামোচাটোতো একদম কমপ্লিটলি বেলেগ গামোচাটো মানে অসমৰ এটা নিজৰ পৰিচয় আৰু মানে গামোচা বুলি ক'লে আমাক মানে বিশ্ব যদি চিনাকি আৰু অসম অসমীয়া বুলি কাৰণ ই এটা মানে সন্মান হয়। যেতিয়াই ধৰ কোনোবা আলহীয়ে হওঁক বা আমাৰ ডাঙৰ ব্যক্তিয়ে হওঁক বা কোনো বিদেশী, বিদেশী দেশৰ পৰা মানে ব্যক্তি আহিলেও মানে আমি গামোচাই দি মানে সন্মান কৰো আৰু বা ই মানে আমাৰ আদৰ, সংস্কৃতি আৰু মানে ঐতিহ্যৰ প্ৰতীক এটা। তাৰ বিহুতে হক বা তিথি এটা আহিলে আমি আপ্যায়ন কৰাত বা সামাজিক অনুষ্ঠানত মানে, গামোচা এখন মানে বিশেষভাৱে বাৰ কৰা হয় আৰু।
অ', আৰু অসমীয়া মহিলাই মানে, পৰম্পৰাগত সাজ পোছাকটো পি
অসমীয়া মহিলাৰ পৰম্পৰাত সাজ পোছাকটো মেখেলা চাদৰে হয় মেইন। তাৰ ভিতৰত মুগা পাট বা এৰী কাপোৰবিলাক এৰী মুগা, পাট আৰু এৰী কাপোৰেৰে তৈয়াৰ হোৱা মেখেলা চাদৰ বিলাকত মানে ধুনীয়া ফুল লতা বা বিভি ধৰণৰ ডিজাইন থাকে ধ কপৌ থাকে বা জাপি থাকে। সেইবিলাক মানে ডিজাইন থকা দেখা পায় আৰু এনে মেইন পৰম্পৰাগত সাজ পোচাকটো মানে মেখেলা চাদৰে হয় আৰু।
আহ আৰু পুৰুষসকলে।
পুৰুষসকলেতো সেইয় আৰু ধুতি চাদৰ গামোচা এইবিলাক। আৰু মৃ ধ যদি কিবা বিশেষ অনুষ্ঠান থাকে আৰু তাতে কুৰ্তা বা পাঞ্জাবী পৰিধান কৰে আৰু।
অ- অ এই কাপ কোৰটো মানে কেনেকে বনোৱা হয়
কাপোৰতটো মানে প্ৰথমতে সুতাটো প্ৰস্তুত কৰিলে হয় তাৰপিছত মানে তাতে ৰং ৰং কৰে আৰু যিটো কালাৰৰ লাগে আৰু সেইটো কালাৰ ৰং কৰা হয় আৰু তাত তাৰপিছত মানে তাঁতশালত মানে সুতাটো লগোৱা হয় আৰু মানে সেই আৰু ধৈৰ্য্য লাগে আৰু সেইটো বস্তু বনাত অলপ দিন লাগে ধৈৰ্য সহকাৰে মানে যিটো যিটো ডিজাইনটো দিব খুজিছা সেই ডিজাইন অনুসৰি মানে বনাই থকা হয় আৰু।
আচছা কাপোৰতো কিবা নক্সা দেখা যায় নেকি।
অ 'কাপোৰত বিভিন্ন ধৰণৰ নক্া দেখা পাম এই ক'লোতে ফুলৰ নক্সা দেখে কপ জাপিৰ থাকে কটা বিলাক থাকে বা হিৰা আকৃতিৰ থাকে কিছুমান চৰাই দিয়া থাকে হাতী থাকে মৈ থাকে বা বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্য থাকে। সেনেকা দৃশ্য বিলাক মানে সেনেকা মানে নক্সা বিলাক তাতে থাকে আৰু অসমীয়া কাপোৰ বিলাকত
আৰু মানে আগতীয়া খিনি ৰং ব্যৱহাৰ কৰা হৈছিল
আগতে আছিল চাবি আগতে মানে গছৰ বাকলি পাত বা ফুল হওক তাৰে পিছত ফল হালধি তাৰ পিছত নীলা গছ আদি মানে প্ৰাকৃতিক উৎসৰ পৰা মানে ৰং প্ৰস্তুত কৰিছিল আৰু আৰু এইবিলাক ৰঙে ব্যৱহাৰ কৰিছিল
আচ্ছা আচ্ছা আৰু অসমৰ মানে জনজাতিসকলৰ বস্ত্ৰটো কেনেকুৱা
অসমৰ জনজাতিয়সকলৰ মানে ধ জনজাতিাৰ বড়ো মিচিং বিভিন্ন ধৰণৰ জনজাষ্ঠছে যে কাৰ্বি দেউৰী ৰাভা ডিমাচা তাই থাকে আদি মানে সকলোৰে মানে তাৰ নিজস্ব নক্সা থাকে আৰু আৰু মানে সকলোৱে মানে নিজৰ ৰং বা ৰং বোৱাৰ মানে এটা কৌশল থাকে আৰু সেইটোৱে।
আচ্ছা আৰু এই মানে তাত শিল্পীটো মানে অৰ্থনীতিত কেনেকৈ ভূমিকা পালন কৰে।
তাঁত শিল্প চা তাঁত শিল্পৰ জৰিয়তে মানে বহুতো মানে গাঁও অঞ্চলৰ বহুতো লোকে মানে জীৱন নিৰ্বাহ কৰি আছে মানে তাঁত শিল্পা মানে বহুতো পৰিয়ালৰ মানে আইৰ এটা উৎস আৰু মানে এটা মানে সেই আৰু ধ গাঁও ভিত্তিক ক্ষুদ্ৰ উদ্যোগ আৰু মানে বা স্ব সহায়ক গোট আৰু হস্তশিল্পৰ মেলাৰ জৰি়য়তে মানে বহু লোক উপকৃত হৈছে আৰু।
অ' আৰু মানে পৰ্যটনৰ সৈতে ইয়াৰ সম্পৰ্কটো কি
চৰি পৰ্যটন অসমৰ পৰ্যটকসকলে মানে মেখেলা চাদৰ ধৰক গামোচা। অ' আৰু ধৰি অসমৰ সামগ্ৰী বিলাক মানে সিহঁতে মানে অসমত যে আহিছে মানে তাৰ এটা মানে স্মৃতি চিহ্ন। হিচাপে ক্ৰয় কৰি লৈ যায় আৰু বিদেশী পৰ্যটকসকলে আৰু ইয়াৰ। ফলত মানে সেই ধৰ যিসকল লোকে এইবিলাক বনাই গাঁৱৰ ষ্টাইল সেইবিলাক মানে আয়তটো বৃদ্ধি হয় বা তেওঁলোকে আৰু নতুন নতুন ডিজাইনত মানে বনাব মানে উৎসাহ পায় আৰু মানে। সেইটোৱে।
আচ্ছা আৰু আধুনিক যুগত মানে পৰম্পৰাগত বস্ত্ৰুৰ ব্যৱহাৰ কমি গৈছে নেকি?
সেইটোতো কমা বুলি ডাইৰেক্ট কবা নোৱাৰা কাৰণ চা মানে ডিজাইনাৰ সকলে মানে, পৰম্পৰাগত নক্সা আকে মানে এতিয়া যিটো মানে আগৰ দিনত যিটো নক্সা ব্যৱহাৰ কৰিছিল পুৰণি নক্সা বিলাক, সেইটো বস্তু মানে এতিয়া পুনৰাই মানে লৈ আহিছিল। সেইবিলাক মানে ধৰ, আজিকালি যিবিলাক নতুন আধুিক ডিজাইনৰ কাপোৰ আছে, সেইবিলাক মানে সেই নক্সা বিলাক বেছিকে বে বৰ কৰা দেখা গৈছে আৰু আ-আ-আজিকালি মানটো ৰেচমৰ জেকেট স্ক্ৰাফে হওঁক, ট্ৰাই হওঁক। শাৰী হওঁক বা উম, বিভিন্ন ধৰণৰ আৰু কাপোৰত মানে‌ অস অসমীয়া নক্সাবিলাক দেখিবলৈ পোৱা যায় আৰু।
অ', আৰু তোৰ এনে তাঁত শিল্পীয়ে কি কি সমস্যাৰ সন্মুখীন হয়?
তাঁত শিল্পই চাবি মানে, তাঁত শিল্পই মানে যিবিলাক সামগ্ৰী তৈয়াৰ কৰে, সিবিলাক মানে অলপ সস্তীয়া হয়, আৰু স কাপোৰৰ বা কেঁচা মালবিলাক বৃদ্ধি, মূল্য বৃদ্ধি কৰি দিয়ে। বা মানে যিবিলাক দক্ষ তাঁত শিল্পী আছে আৰু তেওঁলোকৰ সংখ্যাবিলাক কমি আহিছে আৰু। আৰু মানে ধৰ বজাৰ এতিয়া বিভিন্ন ধৰণৰ সামগ্ৰী গৈছে ন' মানে প্ৰতিযোগিতাতো বেছি বৃদ্ধিহৈ গৈছ
আচ্ছা, আমি এই ঐতিহ্যটো মানে কেনেকে ৰক্ষা কৰিব পাৰোঁ এতিয়া?
আমি এইটো মানে ঐতিহ্যটো সেই কৰিব লাগিব নতুন প্ৰজন্মক মানে আমি সেই আৰু তাঁত শিল্পৰ বিষয় শিকাবা লাগব। বা স্থানীয় যিবিলাক শিল্পী মানে এই বস্তুবিলাক বনাই আৰু তেওঁলোকৰ পৰা মানে সামগ্ৰীবিলাক ক্ৰয় কৰিব লাগব। বা চৰকাৰে তেওঁলোকক সহায় কৰিব লাগব বা ধৰ অনলাইন যি আমাৰ মাৰ্কেটিং আছে সেই মাৰ্কেটিংত মানে এই বস্তুবিলাকো আমি লৈ যাব লাগব আৰু। আৰু মানে বিদ্যালয়ত মানে এইবিলাক ঐতি জ, শিক্ষাটো দিব লাগব যাতে, মানে এইবিলাক আমি উম, সংৰক্ষণ কৰি ৰাখব কেনেকে সংৰক্ষণ কৰি সেইবিলাকৰ শিক্ষা দিব লাগব আৰু।
আৰু মানে অসমৰ বস্ত্ৰটো মানে ইমান বিশ্বত কিয় জনপ্ৰিয়?
কাৰণ চা, মানে অসমৰ বস্তুবিলাক চা, অলপ বেলেগ হয়, বে-বেলেগতছে আৰু ও উৎকৃষ্ট মানৰ হয়, আৰু হাতেদি বৈয় ন', সেইটো কাৰণে মানে কা-কাৰুকাৰ্যতো বহুত সূক্ষ্ম আৰু বিভিন্ন ধৰণৰ নক্সা দেখিবলৈ পোৱা যায় আৰু মানে সেই প্ৰাচীন পৰম্পৰাৰ বাবে মানে অসমৰ বস্তু বিলাক মানে সেই আৰু ধৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মানে সমাধিত আৰু মানে, মানে বহুতে পৰিচিত আৰু।
উম, মানে তোৰ সেই আৰু পৰম্পৰাগত বস্তু মানে কাপোৰ নহয় অকল। ই মানে আমাৰ ইতিহাস হয়, পৰিচয় হয়। আৰু গৌৰৱৰ প্ৰতি হয়। মানে, ইয়াৰ সংৰক্ষণ কৰিব লাগে আৰু আমি।
অ', অ', সেইটোৱে আৰু মানে, সংৰক্ষণ কৰাতোৱে মানে আমাৰ ঐতিহ্য সংৰক্ষণ আৰু, সেই আৰু যদি আমি স্থানীয় তাঁত শিল্পী বিলাকক সমৰ্থন কৰো আৰু তেন্তে মানে শিল্পী বিলাকৰ মানে জীৱনটো সুৰক্ষিত আৰু কাৰণ যিহেতু তেওঁলোকে এই কাপোৰ বিলাক বিক্ৰী কৰি কিনে জীৱনটো নিৰ্বাহ কৰি আছে ন। সেই আৰু মানে আৰু, ঐতিহ্যটোক মানে আগন্তুক প্ৰজন্মলৈ মানে